অ' হেল্ল'
উম
কি কৰিছা?
এ আছো এনে। তুমি কি কৰিছা?
মই এনেই আছো।
আহ। ভাত পানী খালা?
উম, খালো খালো।
অ'। উম। উম।
কবালৈ গৈছিলা নে কি?
কি কৈইছা?
ক'বালৈ গৈছিলা নে কি?
ক'বালৈ নাই যোৱা যামহে চাগে এই ৰ'দটো কমিলে আবেলি সময়ত।
অ', অ'।
অ', নজানো উম, উম। আইও কি গৰম ঔ।
উম, তোমালোকৰ পথাৰত নমাই নাই ন চাগে?
পথাৰত মা এতয়া সি চাবলৈ গৈছে নেকি? কি গৰম। এই বোকা দিবহে বোকা দিয়াই নাই।
আমাৰ এতিয়া এই ৰুবলেও মানুহ নাইকিয়া থাকিলে তুলিবলৈ মানুহ নাইকিয়া থাকিলে। দেউতাই ফোন কৰিছিলে ফোন কৰি পেলাই কৈছে হাজিৰালৈ দি দে আৰু বোলে।
অ', তাকে।
তাকে সেয়াকে পাতি আছিলো আৰু মতা মানুহবিলাকে ন হয়।
নকয় নেকি?
অহো।
অ', তোমালোকৰ কিমান আছে মাটি?
আমাৰ বেছি নাই।
আধি লোৱা বন্ধক লোৱা তেনেকে মিলাই মেলি আছে চাগে পাঁচ বিঘামান।
পাঁচ বিঘা। উম আমাৰ বেছি নাই আমাৰ নিজৰ বুলিবলে চাৰি বিঘা মান আছে আৰু। সেয়া চাৰিবিঘাকে কৰে আৰু খেতি।
তাকে নাই ঘৰত অকমান থাকিলে ভাল।
তাকে অ' বেছি আমাৰ আগতে ধে আছিলে এই আগফালে দলনিতটো আছিলে তাৰপে তোমাৰ এই ককাই ভাইখিনি ভাগ কৰোতে মানে দলনিখিনি দি দিলে। বাকী পিছফালে আমাৰ ঘৰৰ পিছফালে কিনি থকাখিনিক যেনিবা আমি লৈ ল'লো আৰু।
আহ।
উম।
আগতে ভাল আছিলে আৰু আগতে কিবা বস্তু এটা দি দিলেই মাতি এনেই দি দিয়ে। আজিকালি মাটিৰ দাম যি।
বহুত ন।
উম। আমাৰ ককা ভাগৰ বাপেকে বোলে এ মাটি এডোখৰ আছিলে নহয় কিবা সকাহ পাতিবলে বোলে ছাগলী এটা দি পেলাই নি বোলে মাটিডোখৰ লৈ থৈ কি মাটিডোখৰ মানে বিকি দিলে। ছাগলীৰ এটা কাৰণে।
ধেৎ।
মই গৈছো বোলো এতিয়া বোলো সেইকণ মাতি বিকা হলে লাখ ওপৰত। পালোহেতেন নহয়। দম মানে।
অঁ, ভাবিলে কিবা লাগে।
উম। এতিয়া মাটি একণ কিনিবলৈ যোৱাচোন।
তাকেতো।
দাম নিছিগেহে নিচিগে, ইমানতো লাগিবই।
অঁ। তাকেহে।
উম।
ভাত খালা?
উম খালো।
অঁ।
এ, আকৌ কেতিয়া যোৱাগে যোৱাগে হ'ব?
আকৌ এইফালে, যেতিয়াৰ পৰা আৰু পঢ়াব, তেতিয়াৰ পৰাই।
অঁ, অঁ।
দষ্টৰতে যাম চাগে। হুম? শুনিছানে?
অ' শুনি আছো। কোৱা,
উম, কিবা কৈছিলা?
অ' এই তোমাৰ কিমান আহিছিলে সইদিনা?
উ, কেতিয়া অ' সেই সেইটো। শুনিছানে? শুনিছানে নাই? শুনিছানে? শুনিছানে নাই? হেল্ল'! শুনিছানে? হেল্ল'! শুনিছানে নাই? শুনিছানে নাই? হেল্ল'! হেল্ল'!